আছা অ অ ভালে ভালে কি কৰিছা তুমি
এ ভাত চাত খাই অলপ বাহিৰত বহিলো
অ খবৰ ভালেই
চব ভালে তোমাৰ
উম একে ভালে
পিচে ভাত চাত খালা নে নাই
খালো খালো
অ এই গৰম বন্ধ এতিয়া ঘৰতে এনে বাহিৰত কবাত
ঘ ঘৰতে আছো এতিয়া কলেও যোৱা নাই ৰুমৰ ইয়াতে তুমি কৰ'বাত গৈছা নে গৰম বন্ধত
মই ঘৰত গৈছিলো ঘৰৰ পৰা আকৌ আহিলো গুৱাহাটী
অ ভালেই ভালেই যাব লাগে ঘৰলে মাজে মাজে
হয় এ আজি অলপ সন্ধিয়াকে বাহিৰত ওলাই গৈছে হেল্ল এ কিবা কিবি খালো ফাষ্ট ফুড এইবিলাক খোৱাৰ পিছত যে মানে পেটটো বিষাইছে আৰু অলপ
অ হয় নেকি
হয় আজিকালি খোৱা লোৱাৰ ওপৰত মানে বেছি গুৰুত্ব দিব লগা হৈছে যি তি খালে মানে পেট বিষাব লৈছে
উম হয় হয়
ম'ম খাইছিলো তাৰ পিছত এই পানী পুৰি খালো এইবিলাক খোৱাৰ পিছত এয়া হ'ল আৰু পেটৰ
অ বলা আজি তেন্তে আমি হেৰি ভাল হেৰি স্বাস্থ্যৰ কাৰণে ভাল উপযুক্ত বস্তু খোৱা খাদ্যৰ ওপৰত পাতো বলা
অ এইটোটো ভাল কথা
উম মানে ভাল খাদ্য বুজিলে মানে আমি ভাল ভাল মানে ফ্ৰেছ হওক ফল মূল হওক বা ভেজিটেবল মানে চব্জি শাক পাচলি যি হলেও সেইবোৰ ভাল খাব লাগে
ভাল খাব লাগে
মানে খে সেই ঘৰত খেতি হোৱা হলেতো বেছিয়ে ভাল এই দোকান বোৰ দৰৱ চৰব মিলোৱা থাকে সেইবোৰ খালে বাৰু এইবোৰ তুমি দেখিছাই ঘৰত থৈ দিলে এদিন দুদিনতে বেয়া হৈ যায়
বেয়া হৈ যায় আৰু লগত ত' এই এটা বস্তু চাইছা নে নাই ঠাণ্ডা দিনত যে
উম
ফুলকবিটো মানে কি হয় সৰু এটা ফুলকবি অনা হয় ঘৰত দুদিনমান থৈ দিলে ফুলকবি টো লাহে লাহে নিজে নিজে ডাঙৰ হৈ যায়
উম হয় হয়
এই কিবা ঔষধ দিয়া থাকে সেইকাৰণে হয়
উম আৰু যদি যিহেত আমি যদি সেইবোৰ ঘৰৰ খেতি হৈ কিনে যদি থৈ দিওঁ তেতিয়া সেইবোৰ ভাল হৈ থাকে মানে বেয়াই নহয় এসপ্তাহ দুই সপ্তাহ লেকে ঘৰত এনেকে পৰি থাকিব
হয় এই যেনেকে তোমাৰ পানী লাও তেনেকুৱা মই গুৱাহাটীৰ পানীলাওটো খাই ইমান এটা সোৱাদ নাপাওঁ আৰু মো গাঁৱত গৈছিলো গাঁৱৰ পৰা পানী লাও এটা আনিছিলো আমাৰ খুৰীয়ে দি দিছিলে মায়ে বনাইছিলে মাছ লৈ খাই বিৰাট ভাল লাগিছে
উম অ ঘৰৰ যে হেৰি ঘৰৰ খেতি গোবৰ দি দি কিনে বৰ হেৰি ডাঙৰ হৈছে ভালে হ'ব খাবলে ভাল
হয় আৰু হে ফাষ্ট ফুডটো আমি এৰাই চলাই ভাল আমি প্ৰটিন থকা খাদ্য হে
উম মানে খাবলৈ মানাও কৰা নাই খাব লাগে মাজে মাজে এদিন দুদিন এক মাহৰ ভিতৰত সদায় খোৱাটো কিন্তু বেয়াই এইবোৰ
বেয়া মানে মই নাখাওৱেই মই একেবাৰেই নাখাও আজি হঠাৎ মানে মন গাল খালো আৰ খোৱাৰ পিছত এইয়া এতিয়া মানে বিষ
উম মমৰ যে চুপ খিনি মই একদম বেয়া পাও একদম নোধুৱাকে এনেকে ই মাংস কাটিকিনে দি দিয়ে দোকানত এনেকেই বনায় হয় নাই
মই আক এই চুপটোৱে ভাল পাওঁ আজিহে গম পালোং নুধুৱাকে দিয়ে বুলি
অ এই কিছুমান আছে ধুই দিয়ে বাও কিন্তু বেছিভাগত মই দেখোঁ যে এনেকে আনি এবাৰ আখালিব হৈ গ'ল এনেকে কাটি কাটি দি গল
এ না নাচি নাপা আজিৰ পা নাখাওঁ আৰু
অঁ পিছে গাখীৰ চাখীৰ খোৱা নাই
গাখীৰ খাওঁ মাজে মাজে খাওঁ গাখীৰ খোৱাতকে মই দৈ টো বেছিকে খাওঁ ভাল লাগে
উম হুম আজিকালি এইবোৰ দৈ বোৰ দৰৱ দি কিনে দাঠ বনাই কিনে এনেকে বনাই ন
সেনেকে বনাই অ
উম ঘৰত বনোৱা নাই দৈ নিজে সেই গাখীৰ কিনি আনি কিনে
গাখীৰ কিনি আনি ঘৰতে বনাই সেইটোৱে খাওঁ
অ কেনেকে বনোৱা কোৱাচোন
কেনেকে মানে ধৰা মায়ে বনাই আৰু মই চোৱা নাই কেনেকে বনাই
অ বনাই নাই পোৱা মানে তুমি
বনাই নাই পোৱা
অ মই পাইছো চোৱা মানে আমি চিচা ন চিচাৰ বটল নহলে বা কিবা হলেও নহলে পট এটা ললে হয় মাটিয় কলহ সিয়াত মানে গাখীৰখিনি হেৰি গৰম কৰি দিলেও হয় বা থৈ দিলেও হয় ইয়াত থৈ কিনে অলপ দৈ দি দিলে হৈ যায় তেতিয়া জল্দি বনে মানে তাৰপিছত এদিনৰ কাৰণে এক ৰাতি থৈ দিম নিজে ৰাতিপুৱা দৈ বনি যায়।
দৈ বনি আছা
এইটো কিন্তু হেৰি টেঙা থাকে খাবলৈ হয় নাই
হয় মানে কি মিঠা দৈত কে কিন্তু টেঙা দৈ বেছি উপকাৰী কিন্তু
অ হয়
লাগিলে তুমি অলপ যদি টেঙা খাব ভাল পোৱা নাই অলপ চেনি মিহলাই ল'বা। এইটো আমাৰ কাৰণে স্বাস্থ্যৰ বাবে উপকাৰী আৰু
উম আৰু ভাল খাদ্য খালে যেনেকে দৈয়ে হওক বা ফল মূলে শাক শাক পাচলি হওক সেইবোৰ আমি খালে আমাৰ স্বাস্থ্যৰ কাৰণে নিজৰ ভাল কিবা বেমাৰ আজাৰৰ পৰা বাচিম পাই থাকিম এই দৰব দিয়াবোৰ খালেতো সেইবোৰ একো লাভেই নাই
লাভ নাই ওলোটা আমি আৰু ওলোটা বেমাৰতহে পৰিম
অ বেমাৰ দুৰ্বল এইবোৰে হ'ব আমাৰ
ক'ত আৰু সুস্থ হৈ থাকিবৰ কাৰণে খাম ওলোটা বেমাৰতহে পৰিম।
অঁ হয় হয় পিছে মাছ মাংস খোৱা নাই কিবা কিবি?
মাছ মাংস মানে ধৰা মাংসটো অলপ কমে খোৱা হয়। মাছটো খুৱাই মানে মাংসটো কিয় খুৱাই হয়? মুৰ্গী মাংস এইবিলাক মানে আজিকালি আজিকালি কোনো বস্তু মানে কি হেৰি নাই শুদ্ধ নায় গতিকে ক'ৰবাত ন ক'ৰবাত অশুদ্ধ থাকেই ইয়াত আজিকালি ব্ৰইলাৰ মাংস খালে মানুহৰ, অ বহুত বেলেগ বেলেগ ধৰণৰ বেমাৰ দেখা পাই আছোঁ।
উম একেবাৰে হে দৰব দি কিনে হাৱা চাৱা ভোৰাই দিছে নাক মু়টো ফুলি যায় হয় নাই
ফুলি যায় হয় হয়
চায়ে কিবা লাগে এইবোৰ
হয়
আৰু কণী খোৱা নাই কণী?
কণীটো খাওঁ।
উম কেনেকে খোৱা ভাজি খোৱা আমলেট খোৱা কি ভাল পোৱা বইল
হা হফ বইল খাওঁ হফ বইল খাই মানে বেছি ভাল লাগে।
উম হাফ বইলটো ভাল আছে খাবলৈ অ সেই পুচ বনাই খোৱা নাই?
হা
পুচ এই আ এক চাইড ফ্ৰাই কৰে এক চাইড ফ্ৰাই নকৰে।
অ নাই সেইটো খোৱা নাই।
অ মই সেনেকে খাই ভাল পাওঁ।
অ স্বাস্থ্য ভাল ৰাখিব হলে আমি কাৰ্বহাইড্ৰেট খাব লাগিব। মানে যেনেকে আমি ভাতো বেছিকে খাব লাগিব দালি খালোঁ। দালিতো খুব ভাল। আৰু আমাৰ অসমীয়া মানুহে কি আৰু ভাত খালে দালিত টো লাগিব দালিতটো মানে কি এটা মেইন হৈ গৈছে আৰু
উম হয় হয়। পানী দিয়া ভাত খোৱা নাই, পানী দিয়া ভাত অৱ এইটো খাব গৰম দিনত খাবলৈ ভাল কিন্তু
হয়, স্বাস্থ্যৰ কাৰণেও ভাল পেটটো ঠাণ্ডা হৈ থাকে।
উম হয় হয়।
হ'লে ভাল। মই খাও কেতিয়াবা মাজে মাজে এ তুমি পইতাবাত কঁঠাল দি খাই পাইছা কেতিয়াবা?
কঁঠাল দি খায় নাই পোৱা।
কঁঠাল লগত লগ মই এদিন এনেই এনেই খাইছিলো ভাল লাগিছিলে।
অ মিঠা মিঠা লাগিলে চাগে।
অ মিঠা মিঠা লাগিছিলে ভাল লাগিছিল।
উম হয় হয়।
কঁঠালৰ গুটি হেৰি তৰকাৰিও খাওঁ সেইটোও ভাল লাগে। সেইটো স্বাস্থ্যকাৰ হয় আমাৰ বাবে।
উম হয় হয়, গুটিয়ৰ চাটনি খাই পাইছা নাই?
হা
কঁঠাল গুটিৰ চাটনি?
অৱ খাওঁ সেইটোও খাওঁ।
উম ভাল লাগে খাই।
ভাল লাগে এতিয়া বৰ্তমান সেইবিলাকে চলি আছে ঘৰত।
উম, সদায় আৰু খোৱা টাইমিংটো তোমাৰ একে নে সদায় বেলেগ বেলেগ সময়ত খোৱা!
মোৰ খোৱাতো ধৰা টাইমিংটো বেলেগ বেলেগ থাকে দুপৰীয়াহত মানে কি ৰাতিপুৱা খোৱা তু মই দুপৰীয়া খাও কেতিয়াবা আকৌ দুপৰীয়া খোৱা নাখওেই আকৌ খালেও সন্ধিয়া ছয়টা মানত খাওঁ।
অ কেইবেলা খোৱা ৰাতিপুৱা দুপৰীয়া ৰাতি কেনেকৈ খোৱা মানে?
অ কিবাকি মিলাই কিনে তিনিবেলা কৰি দিও আৰু কিন্তু সময়ত নাখাওঁ কেতিয়াও।
অ সময়ত খাবলৈ চাবা সময়ত খাব লাগে সদায়।
টো হয় ৰাতিপুৱা আৰু খাবলৈ এলাহ লাগে। উঠি উঠি আৰু খাব মন নোযোৱা হয়।
সেইটো হয় বাৰু মোৰো একে হলেও যেনেকে হ'লেও অলপ হ'লেও খাওঁ আৰু।
হয়।
ৰাতিপুৱা মানে শুই উঠো অলপ দেৰি বহো খাবলৈ মন নাযায় কিন্তু হয়।
হয়, হেৰী সেই খাবা তোমাক আৰু কি ক'ম মই নিজে নাখাও মানে কি ৰাতিপুৱা যদি নিজকে ভালকে ৰাখিব বিছা। এই শুকান বুট আছে সেইবিলাক ভিজাই থৈ দিবা ৰাতিপুৱা উঠিকনে সেইবিলাক খালা। খালী পেটত খাই দিলা অলপ পানী খাই দিলা লাহে লাহ লাহে লাহে ভাল হৈ যাবা আৰু খাবলৈ মন যাব।
অৱ হয়।
সেইটোতো বহুত প্ৰটিন আছে বহুত ভাল আমাৰ কাৰণে।
উম। আৰু ভাল ভাল খাদ্য খালে মানে আমি বেমাৰ আজাৰৰ পৰা বাচিব পাৰি হয় নাই।
দিব পাৰ হয়
পিছে ক'ল্ড ড্ৰিংক ক'ল্ড ড্ৰিংক খোৱা নাই
ক'ল্ড ড্ৰিংকচটো মই বেয়াই পাওঁ মই নাখাওঁ বেছি।
অ মই মাজে মাজে খাই থাকো বাৰু গৰম দিনত বেছিয়ে খোৱা হয়।
গৰম দিনত গৰম দিনতে ই গৰম দিনতে মানে ধৰা তোমাৰ- কেতিয়াবা এবাৰ দুবাৰ এবাৰ দুবাৰ নহয় ভালে খিনি তাকো খোৱা যায় আৰু মানে যিমান পাৰো কমকে খাওঁ।
অ কমকে খাব লাগে বাৰু গৰম দিনত খাই থাকাই যায় মোৰ এইেইবোৰ
হয় অ-
ডাইটটো মেইনটেইন কৰিব লাগে আৰু সেই ৰেগুলাৰলি ভালকে লগতে একাৰচাইজ কৰিলে বেছিয়ে ভাল লবোৰ লগত চব বেলেঞ্চ হৈ থাকে।
হয় আৰু এই চকুৰ কাৰণে হেৰি খাব লাগে গাজৰ খাব লাগে। বা এইটো কি কয় আৰু এটা আছে ন মছৰুম মছৰুম তম খাব লাগে অ খাই পাইছো ভাল লাগে বিৰাট ভাল
ভাল লাগে অঁ
হয় কিন্তু আমি এইটো চাব লাগে আকৌ কিছুমান বিষাক্তও থাকে।
হয়
তাৰপাছত আৰু কলডিল, খাব লাগে কচু, খাব লাগে। আ ইটোৰ পৰা পাম কি আমি গাত আইৰন পাম।
উম হয়।
মুঠতে আমি ভিটামিন জাতীয় যিমান খোৱা আছে খোৱা লোৱা বস্তু আছে। আমি গোটেইখিনিয়ে খাব লাগে তেতিয়াহে আমি সুস্থ হৈ থাকিব পাৰিম।
অ হয় হয়। বাৰু আজিলৈ হ'ব দিয়া ন।
আজি অ হ'ব দিয়া। কাইলে আমি আকৌ বেলেগ কিবা টপিকত কথা পাতিম। দিয়া পিছে